অ' কি খবৰ।
মোৰ খবৰ ভাল, আপোনাৰ।
অ' মোৰো ভালেই দিয়ক। অ' হেৰি আপুনি সেইদিনা এটা ইণ্টাৰভিউ দিব যে গৈছিল
উম উম- উম।
অ' আপুনি যে কৈছিল সেই, অ' আপুনি সেইদিনা যে কৈছিল আপোনাৰ এটা ইণ্টাৰভিউ আছে, আপুনি এটা ইণ্টাৰভিউ দিব গৈছিল, অ' ইন্টাৰভিউটোৰ কি খবৰ হ'ল।
ইণ্টাৰভিউটো খবৰটো টোন বেয়া আ। বেয়া-বেয়া।
অঁ, কি হ'ল- কি হ'ল।
নাই ইণ্টাৰভিউ গৈছিলোঁ যেনিবা তোৰ ৰিজেক্ত, তাৰ পৰা ৰিজেক্ট কৰিলে তাৰ পৰা মানে কি মানে বেছি ষ্টুডেন্ট নালাগে আৰু, কম ক লাগে ষ্টুডেন্ট, এইটো কমাই দিছে আৰু। উম।
অ' অ'একো নাই দিয়ক আৰু বেলেগ বহুত আছে বহুত আমাৰ আমাৰ চৰকাৰে বহুত আৰু এনেকুৱা প্ৰাইভেট যব চৰকাৰী জব বহুত দিচে আপুনি চবতে ট্ৰাই কৰি যাব, এটাত নহয় এটাত নিশ্চয় পাব, চেছ স্তা কৰি যাব খালি।
উম ট্ৰাই তো কৰি আছো বহুত ট্ৰাই কৰিলো কিন্তু আজিলৈকে মই বহুত চেষ্টা কৰিলো এতিয়ালৈকে হোৱাই নাই, পোৱাই নাই।
অ' অ' এতিয়া পিছে আপুনি কি পঢ়ি আছে। অ' অ' ঠিকে আছে, এতিয়া পিছে আপুনি কি পঢ়ি আছে।
এতিয়া মানে মোৰ ডিগ্ৰীটো কমপ্লিট হোৱা নাই। এতিয়া কৰি আছো লাহে-লাহে, উম ডিগ্ৰী পঢ়ি আছো এতিয়া।
অ' ঠিকেই আছে- ঠিকেই আছে, আপোনাৰ ঘৰটো ক'ত বুলি কৈছিল?
মোৰ ঘৰ হাজো ৰামদিয়াত।
অ' হাজোৰাম দিয়াত, অ' ঠিকেই আছে অ'। মোৰ শুৱালকুছিত ৰ'বা।
শুৱালকুছিত নিকি আপোনাৰ।
অ' মোৰ শুৱালকুছিত অঁ, পিছে ঘৰত খবৰ কি
খবৰ ঘৰত খৰ ভালেই।
অ আহ ঘৰত কোন কোন আছে আপমনালোকৰ অ ঠিকয়া আছে সিতে এনেকে চ
মোৰ ঘৰত মা দেউতা ভন্টি আৰু মই আছো।
অ অ ভণ্টি কি কৰি আছে আপোনাৰ?
ভণ্টি এইবাৰ হায়াৰ ছেকেণ্ডোৰী দিছে এইবাৰ
অ এডমিশ্যন ললে নে নাই অ ঠিকেই আছে বাকী বাকী। অহা সপ্তাহৰ পৰাৰতো গৰমৰ বন্ধহে ক'ত ফুৰিব যাব কাৰণে ভাবি থৈছে
আমাৰো দুখীয়া মানুহ ক'তনো ফুৰিব যাম। ঘৰতে থাকিব লাগিব আৰু ঘৰতে থাকি কা কাম বন কৰিব লাগিব আকৌ
অ সেইটোও হয় বাৰু হ'লেও মানে গৰম বন্ধু বুলি কলে সকললেও কৰবাত কৰ'বাত ফুৰি যাব। ফুৰিব যাবৰ কাৰণে থৈ দ সেইকাৰণে আপোনাকো সুধিলো মানে মোৰ এজন দাদা আছিল দেই মোৰ মাহীৰ ল'ৰা। সি মানে কৰবাত ক'ত ফুৰিব যাব মোকো লগ ধাৰি আছে অ মানে আমাৰ এটা গ্ৰুপ যাম আমি আমি আমি মানে দুখন বাছ ভা়ড়া কৰিছো দেই। অ আমাৰ গাঁৱৰ পৰা আৰু সিহতৰ গাঁৱৰ পৰা তাতে আমাৰ টটেল মানুহ আমাৰ মুচ মানুহ আমাৰো পঁচিশ জন হৈছে আৰু কেইজনমান মানুহ লাগে। সেইকাৰণে মই আপোনাক ফোন কৰিলো।
ন আমিতো মিডিল ক্লাছ মান ন আমাৰ পইচাও নাথাকে যাম বুলি যাবলৈ খাম বুলি খাবলৈ
অ বেছি খৰচ নাই আমি মানে কম খৰচত হোৱাকে আমি মানে এইটো কৰিছো। ছ আমিও এইটো মানে গোথ গঠন কৰিছো ধুনীয়াকে
উম চাও পিছত ক'ত কাম বন মানে চাওঁ আৰু মানে। ক'ত কাম বন পাও নাই কাম বন পালিয়হে মানে বাহিৰা কাম পালিয়ে মানে পইচা অলপ পালিয়ে খ যাব পাৰিম ন এ যাব নোৱাৰিম।
অ অ ঠিকে আছে কিন্তু মানে আপোনাৰটো উচিত বাৰু কিন্তু আমি মানে বেছি হেভিকে আমি নহয় নহয় আমি অলপ অলপকে মানে অলপ অলপ পইচা লগ লাগে আমি যাম মানে কমকে যাম আপুনি যিমান ভাবিছে সিমানকে আমি নাযাওঁ আওঁ- আমি অলপ আমি বেছি দূৰত নাযাওঁ। ত' আমি আমাৰ ইয়াৰতে ক'ব আমি ভালকে ফুৰিব ঠাণ্ডা জেগা খান ফুৰিব যায়। আমি অ সেই খানাত চা খাই ধুনীয়াকে আহিম মিলি জুলি তেনেকে মই ভাবি থৈছিলো।
উ ন আমিতো মিডিল ক্লাছ মানুহ ন এতিয়া আমি যাম বুলি ক'তও যাব নোৱাৰো চব ভাবিব লাগিব চব কথা পিছতো পিছতটো ভিব লাগিব আগতো ভাবিব লাগিব।
অ অ।
ভাবিব লাগিব ন যে মই কি কাম কৰিম কেনেকে কৰিম
অ অ সেইয়াই সেইয়াই
উম
বাকী মোৰ মই মানে মানুহ গোটাই আছিলো দেই পঁচিশ জন হৈছে অ পঁচিশ জন হৈছে বাছ আমি দুখন ভাড়া কৰিছো অ বাছ আমি দুখন ভাড়া কৰিছো। তাতে আৰু মানুহ কেইজনমান গোটাব পালে মানে ভাল আছিল আমি ইমান পইচাত নাযাওতো আপোনাৰ ঘৰত আপোনাৰ ভন্টি কি আছে আৰু কি বুলি কয় আপোনাৰ মা আছে অ সিহঁতেও যদি জাই তেতিয়া যাব পাৰিব আমাৰ আমাৰ এই গ্ৰুপটোত আমি অ সেই মহিলা মানুহ অ ছোৱালী মানুহ ল'ৰা পুৰুষ আমি চব যাম আমাৰ মানে। পৰিয়ালেই চব আমাৰ মাহীহঁতৰ পৰিয়াল পৰিয়ালটো গতে যাব আমাৰ পৰিয়ালটোও যাব আৰু আমাৰ ঘৰৰ আমাৰ ওচৰতে আছে ম মোৰ। সমনিয়াই হয় বন্ধু বান্ধৱী আছে সিহঁতও যাব। আৰু আপোনালোকতো মোৰ আগৰ পৰাই ভাল চিনাকি ন হয় নে নহয় অ। আপ আপোনাৰ লগতো মোৰ আগৰ পৰাই ভাল চিনাকি আপুনিও মানুহতটো ভালো মোৰ। আপোনাক মোৰ একো নিজৰ নিজৰ লাগে দেই আপুনি বেয়া নাপাব মই সঁচাকে কৈছো আহ মই ভাবিছিলো। কোনেও যাব আপুনি যাই ভাল পাব আৰু আমি বেছি পইচাত নাজাতো আপুনি মোক এতিয় লাগে পইচা টোৱে সোধা নাই। পইচা কিমান হ'ব।
অ নাই মোৰ সেইটো ভয় লাগি আছে এতিয়া পইচা কলেও মোৰ লাজ লাগিব যে মোৰ পইচা। পাৰিম নে দিব নোৱাৰিম।
এই নাই নাই আমি বেছি। পইচাত নাযাওঁ আমি অকল অ পাঁচশ চাৰিশ আমি সিমানতে আমি যাম। বেছি পইচা নহয়তো অ। আমি সিম মাহ বেছি পইচা নহয়তো এইটোতো থাকে চবৰেৰ লগত।
থাকে মানে দিন হাজাৰ কৰিব লাগিব ন মানে আমি দিন হাজাৰ কৰিলেও এদিনত তিনিশ চাৰিশ টকা দিয়ে। মানে অ মানে মই পঢ়ি থকাৰ লগত। কাম কৰিব যাওঁ ন দিন হাজিৰা কৰিব যাওঁ যেতিয়া মানে ফ্ৰী টাইম পাও তেতিয়ান কৰিব যাও যি কেতা যি পইচা। দুশ তিনিশ এ ঘৰতো দিব লাগে নিজেও চলিব লাগে।
অ অ ভালে ভালে ভালে তেনেকে টানে মানে চল। থাকিব লাগিব আৰু কামতটো কৰিব লাগে লাগিবইে ন। সৰু সৰুৱে ডাঙ মানে মিলি কৰিব লাগিব এতিয়া সকলোৱেতো মানে অ এতিয়া সকলোৱো মেনেজ। হেৰি মালিক হ'ব নোৱাৰে সৰু সুৰাকে কাম অ সৰু সু। এটা কাম কৰি যাব লাগিব। কি ঠিকেই আছে অ তথাপিও মই ভাবিছিলো আপুনি। আও যাব চাগে সেইকাৰণে আপোনাক সুধি চালো।
অ মানে ভগৱানৰ এদিন চালক নিয়ে মানে। এতিয়া যাম আৰু এনে ভাবিছো আৰু মই কিন্তু। পছটো ভাইব লাগিব ন উম। মানে আমাৰ ঘৰত দুশ টকাত নে গোটেই পৰিয়ালটো খাব পাৰি আৰু এতিয়া মই চাৰিশ টকা লৈ পিকনিকটো যাওঁ।
অহ
এতিয়া পৰি গোটেই মই দুশ চাৰিশ টকাত একলগ খাওঁ আৰু দুশ টকাত গোটেই পৰিয়ালটো খাব পাৰি ন। এতিয়া মইন পৰিয়ালটো লগত খাও উ মই দুখত অ মই চাৰিশ মানে দুশ টকা যেন গোটেই পৰিয়ালটো খাব পাৰো চাৰিশ টকাত অকললেকে কিয় খাওঁ। সেনেই আৰু মোৰ মতে।
ঠিকেই ঠিকেই ভালে আপুনি বহুত ভাল ভাবিছে আপোনাৰ ভাব চিন্তাবলাক বহুত ভাল। ম তথাপিও আপুনি এবাৰ ভাবি চাব পাৰে মইয়ো মানে। মানুহ গোটাই আছিলো।
অ দিয়ক মই ভাব মই ভাবি লম এবাৰ। আপোনাৰ খবৰছে পিছে কেনেকুৱা।
অ মোৰ খবৰ বৰ ধুনীয়া।
অ আপোনাৰ কাম বোৰ ভালে আছেনে কাম বোৰ কৰি আছেনে।
অ কাম বিলাক চলি আছে তেনেকে বৰ্তমান ভাল কাম এটাত সোমোৱা। মইয়ো সৰু সুৰাকে কিবা এটা কৰি চলি আছো কিবাকে হলেও এই ব ব্যস্ততাৰ মাজতো অকনমান। সময় নিজ দি ফুৰিব ফুৰি আহি মানে ফুৰিলে মন বিলাকো মানুহৰ পাতল পাত। ধুনীয়া লাগে নহয় সেই কাৰণে কামৰ মাজত অকণমান ব্যস্ত। তাৰ মাজতে ফুৰি আহি মনটো পাতল কৰি লয়।
উম উম উম সেইটোয় হয় অ কৰিব লাগে অকণ ঘুৰিব লাগে।
অ আৰু ঘূৰিলে মানুহৰ মনবিলাকো ভাল লাগে ইমান ঘৰত অলপ ঘৰত। অ ঘৰৰ পৰা কাম কামৰ পৰা ঘৰ কিমানন এনেকে থাকিব এনেকে মানুহ বিলাক অকমান থিংকিং। হৈ যায়।
উম উম।
অ আপুনি অ। অ সেইটো হয় আপুনিও ফুৰিব যাও মাজে মাজে আমাৰ লগতে যাব পাৰিলেহেঁতেন আমিও মানে কম খৰচত- আমি মানে বাজেটটো কম কৰিছো নহয়।
উ দিয়কচোন আপোনাৰ ম যোৱা মই ভাবিছো মই যাম বুলি। মই যাবও পৰা আপোনাৰ লগতে। হেল্ল' অ মই ভাবিছো আপোনালোকৰ লগত
আমি হেৰি অ যোৱা অহা সপ্তাহত যাম মই ভ মই মানে মোৰ যিবিলাক বন্ধু বান্ধৱীছে অ সিহঁতক কৈ থৈ দিছো। আৰু যদি আপ যদি আপোনালোকেও যায় তেতিয়া আপোনালোকৰো মন্তব্যটো শুনি ধুনীয়াকে মানে আপোনাৰ কেগ টাইম মিলে, মানে সকলোৰে কথা শুনিব লাগিব নহয় এতিয়া সকলোৰে পইচা দিব হয়ে নে নহয় সকলোৱে পইচা দিব অ এতিয়া সকলোৱ মানে অকল আপুনি ভাগে মই বস্ত থাকো সেইটোয়ো নহয়। চবে সকলোৰে ব্যস্ত থাকে অ সকলোৰে কামাক অ সকলোৱে ব্যস্ত থাকে সকলোৰে। মানে নিজে নি টাইম আছে এতিয়া সকলোৰে টাইমটো মিলে আমি ধুনীয়াকে যাম।
উ হয় হয় হয়।
অ এতিয়া আপুনি যদি যায় মানে ভাবি চাব আৰু মই মানে ইমান এটা জোৰ দিব খোজা নাই আৰু কাৰণ সকলোৰে নিজৰ নিজৰ কথা দিয়কচোন হয় নহয় মানে মিলিব লাগিব অ মানে মিলিব লাগিব টকা পইচাৰো কথা আছে অ তথাপি পইচা টো তথাপিও পইচাটো ইমান বেছি নাছিল মই কম পইচাতে হোৱা কৰি দিছিলো, অ মানে আজিকালি মানে উ কওকচোন।
আপোনাক মই মংগ কৰি লগাব আৰু আকৌ পৰা কল কৰিম তেতিয়া মই আনচাৰ ক'ব পাৰিম আৰু মই আনচাৰটো তেতিয়া মানে পইচাটো কেনেকৈ মিলাব পাৰিম। আপোনাক ইয়াতে ফোন মাৰিম মই
অ অ মোৰ এইটো নম্বৰে অ উম
আালোক ফোন মাৰ জনাম আৰু এতিয়া যে মই পইতটো মানে মিলা পোৱা ন নোৱাৰো এতিয় মিলাব পাৰো এতিয়া যাম যাম আৰু
অ আৰু যদি আপোনাৰ উ
আমি হ'লেও গৰুৰ ঘৰ ছোৱলি ন আমি হলেও ঘৰু ঘৰ ল'ৰা ছোৱালী আমি বহুত কষ্ট হয়
অ অ বুজিছো বুজিছো আমিও একে আমিও একে আমিও সৰুৰূপে আমিও অভাৱতে ডাঙৰ হোৱা
উম উম
অ আমি আমাৰো একে তথাপিও আমি ব্যস্ততাৰ মাজত অকমান মানে কেইতি অকমান পইচা মিলাই মিলাই অ জুৰি যুদি কৰ'বাত যাবৰ কাৰণে সাজু হওঁ আৰু কিবাকে
উম উম
অ তথাপিও আপোনাৰ অ পৰিয়ালৰ কোনোবা বা আপোনাৰ বন্ধু বান্ধৱী তেনেক কোনোবা কোনোবাযোৰ আছে সেই হ'ব পাৰে মানে আমাৰ পঁচিশ জন হৈছে বাচ দুখন আছে মানুহ এতিয়াও ধৰিব পৰা হৈ আছে
অ দিয়কচোন মই চাম আপোনাৰ মই এতিয়া যাব নোৱাৰিম
অ আপুনি আপুনি ধুনীয়াকে ভাবি চাবচোন এবাৰ
উম উম ভাবিচাম তেতিয়া গম পাম আৰু
অ পিছে দুপৰবৰীয়া হলে ভাত সাজ খালে নে নাই আপুনি
ভাত সাজ বৰ্তমান খোৱা নাই বৰ্তমানলৈ এতিয়ালৈকে
অ অ আজি দিনটো কেনেকুৱা গ'ল পিছে আপোনাৰ
দিনটো আছো আৰু ৰুমতে মানে ঘৰতে বহি আছো কাম বন নহ'লে এনেই আৰু চালো কত কাম বন পাও নাই কতো কামবন নাপালো আৰু যি কলেজ নাই নাই কাম বন কতো পোৱা নগ'ল কলেজ চলেজো যোৱা নহল এনে আৰু ঘূৰিলো ক'ত চালো ক'ত কাম বন পাম। ক'তো কাম বন নাপালো গৰমৰ কাৰণে।
অ অ বৰ গৰম আৰু ইমান গৰমত কাম কৰিব বৰ বেয়া।
উম বহুত বেয়া কাম বন কৰিব। চলিব লাগিব চলিব লাগিব কিন্তু। কামতটো থাকিব লাগিব ন কাম কৰিব লাগিব জীৱন। এতিয়ালৈকে আছো এইবিলাক কাম বন কৰিবই লাগিব কাম বন কৰিয়ে খাব লাগিব।
অঁ অঁ। তেনেকে চলি থাকিব লাগিব এতিয়া পিছে আপোনাৰ ঘৰত ভাত কোনে বনাই আছে।
এ ঘৰত মোৰ ঘৰত এ মায়ে ঘৰত বনাই এতিয়া।
অ আপোনাৰ মা অ আপোনাৰ মা হাউচ। ৱাইফ।
অ হাউচ ৱাইফ য়েছ মানে অকল ঘৰতে মানে। ঘৰত ভাত পানি বনাই আৰু সেয়াই আৰু।
অ গৃহিণী।
গৃহিণীসকল অ গৃহিণীসকল মানে খ খৰিতে ভাত বনাই আমাৰ গেছো নাই।
অ গেছো নাই আপোনালোকৰ।
আমাৰ ইয়াত মানে কি হ'ল অসম চৰকাৰৰ পৰা গেছ চিলিণ্ডাৰ উজলা গছতে আপোনাৰ। অ আপোনাক পঞ্চলিছ দিনৰ মূৰত গেছটো দিয়া হয়।
অ অ অ মানে গেছ টো আপোনালোকৰ সেয়া হৈছে।
সঁচাকৈ কৈছোঁ মানে পঞ্চলিছ দিন মানত গেছটো দিলে বহুত প্ৰব্লেম হয় অকণমান।
অ অ হ'ব হ'ব মানে বেছি উম কওকচোন।
মানে পঞ্চলিছ দিনত গেছটো দিলে ন মানে কি হৈ যায় মানে গেছটো মানে ত্ৰিছ দিনত খতম হৈ যায়। খতম হৈ যায়। নাই ক'ত দহ দহ দিন। ৰৈ গ'ল ন দহ দিন ৰৈ যোৱা লগত দহ দিনতটো আমি এতিয়া কি কৰিম ভাটটো খাব লাগিব ঘৰত বনালে খাব লাগিব ভাতটো।
অঁ খোৱাটো খাব লাগিবই অ।
এটা অসম চৰকাৰেটো খাব লাগে যে এক টাইম গেছ নাই পঞ্চজনী খেদাব লাগে মানুহ। চাৰিটা পৰিয়াল, পাঁচটা পৰিয়ালত, ছয়টা ছটা পৰিয়াল আছে।